হেল্ল'
উম হেল্ল'
অ কি কৰি আছা?
মই এনে আছো তুমি কোৱা?
অ মইয়ো এনেই আছো, এ শুই আছিলো ভাত খালা নে নাই?
অ অ খাইছো তুমি?
ন মই খাই বৰষুণ দি আছে নে তোমালোকৰ ফালে?
অ আমাৰ ফালে পুৰা জোৰকে একদম ৰাতিপুৱাৰ পৰাই দি আছে।
হয় হয় হয় আমাৰ ইফালে আৰু মানে বহুত হেৰি আছে।
কি?
বাকী আমাৰ এইফালে ৰ'দ দি আছে বৰষুণ নাই দিয়া। এনেকুৱাকে। বাকী আমি আজি অনলাইন আৰু অফলাইনৰ অলপমান কিছু কথা পাতো নেকি?
অ পাৰি পাৰি।
উম উম এনে তুমি অনলাইন আৰু অফলাইনৰ মাজত কেনেকুৱা ধৰণৰ পাৰ্থক্য দেখা পাইছা? বৰ্তমান সম
মই মানে অনলাইন অফলাইন দুটা ভালে আছে ক'ত কিন্তু বেয়া বেছি একো নাই মানে চাবলৈকে গ'লে দেখাই পাইছা মানে। মানে চোৱা অনলাইন বস্তু মানে দেখাত মানে একদম মানে সৌন্দৰ্যপূৰ্ণ আৰু দেখাত একদম ভাল লাগে
হয় হয় হয় হয় হয় হয় ত এতিয়া চোৱা মানে অনলাইন আৰু অফলাইন মানে বৰ্তমান সময়ত অনলাইনে আমাক মানে বহুত ধৰণে কৃ বিভিন্ন ধৰণৰ সহায় কৰি আছে নহয় জানো ধৰি লোৱা তুমি ধৰি লোৱা তুমি কিবা এটা মানে অ ৰাতি মানে দেৰি হ'ল অকমান ধৰি লোৱা তোমাৰ ঘৰত মানে ভাত বনোৱা মানুহ নাই চ' তুমি অনলাইনৰ দ্বাৰা ধৰি লোৱা জমেটত মানে তুমি ধৰি লোৱা বহুত ধৰণৰ খাদ্য অৰ্ডাৰ কৰিব পাৰা। কিন্তু এই খাদ্যৰ মানে এটা এটা মানে লক্ষ্য হেই আছে চাবা ধৰি লোৱা তোমাক মানে এ পৰখীৰ ভাত মানে ব মানে পৰখী বনোৱা বস্তুও তোমাক দিব পাৰে ন সেইটোটো তুমি গম নোপোৱা বা আ বেলেগ বেলেগ ধৰণৰ মানে মানে বহুত মানে বহু সময় হোৱা বেলেগ মানে বেয়া বস্তু তোমাক দিব পাৰে ন এইবোৰ গৰম কৰি ত' তেনেকুৱা ক্ষেত্ৰত কিছুমান অসুবিধা দেখা যায় ধৰিলোৱা সেইবোৰ খাই কিনে মানুহে বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয় নহয় জানো?
অ তোমাৰ কথাটো একদম ঠিকেই কৈছা মানে মানে আজিকালি কি হয় জানা অনলাইনবোৰত মানে দেখাত মানে একদম সজাত বহুত ভাল সজাই তজাই একদম থৈ দিয়ে বস্তুবোৰ সজাই কিনে দিয়ে মানে সেইবোৰ আমি যদি দেখা পাওঁ আমি যদি অনলাইনতো ফটোত দেখা পাওঁ আমিতো সেইবোৰ ভাল বস্তু গম ভা বুলি ভাবিম কিন্তু সেইবোৰতো সিহতেই জানিব সিহঁত টে এইটো আজিৰ হয় নে তিনি পাঁচ দিন তিনিদিন দুইদিন আগৰ হয়। কাৰণ সেনেকুৱা পুজৰ আমি যে বহুত দিন পুৰণা বস্তু যে খাওঁ এনেকুৱা হ'লে আমাৰ শৰীৰৰ কাৰণে একদম হানিকাৰক হয় ত সেইটোয়ে মই সেইটোকেই ভাবো অনলাইনতকে বেছি আমি অফলাইন লোৱা বেছি ভাল কাৰণ অনলাইন অফলাইন ল'লে আমি বস্তুতটো আমি গুণ কেনেকুৱা গুণতা আমি আৰু গুণৰ বিষয়ে আমি ভালকে গম পাওঁ। তেতিয়া এইটো খালে স্বাস্থ্যকৰ হয় নে নহয় বা ক্ষতি কৰে নে নহয় হয় নে নহয়?
হয় হয় হয় ত' তেনেকুৱাই এতিয়া চোৱা তোমাৰ মানে অনলাইনত ধৰা বিভিন্ন ধৰণৰ সমানে আমাৰ সহায় হৈ আছে যেতিয়া আমাৰ ক'ভিড হৈছিল ন ক'ভিডৰ সময়ত ছাত্ৰ ছাত্ৰীসকলে যে অনলাইনৰ পৰাই মানে বহুত বস্তু মানে তেওঁলোকৰ পিছ পৰি থকা শিক্ষাখিনি মানে মানে অনলাইনৰ সহায়তে আগবাঢ়ি গৈছে নহয় জানো?
অ অ তোমাৰ কথা একদম উচিত হয় মানে ক'ভিড এতিয়াৰ সময় নকওক তাৰ আগতো এতিয়াও কিছুমান কলেজ স্কু স্কুলৰ বহুতো জাগাতো স্থানত আছে যিবোৰে ভাবিলোৱা দূৰ দূৰ জাগাত পঢ়িব নোৱাৰে সেইবোৰ অনলাইন এতিয়াও পঢ়িব পাৰে তুমি চাবা কিছুমান ইউনিভাৰ্চিটি এম বি এ এম কম কিবা কিবি এনেকুৱা বিভিন্ন ষ্ট্ৰীমৰ এনেকুৱা বহুতো বিষয়ে আজিকালি পঢ়িব পাৰে মই নিজে মোৰ লগৰ কিছুমানে আছে সিহঁতে নিজে আমাৰ ইয়াতে ইহঁতি গুৱাহাটীত থাকে, কিন্তু সিহঁতে ছিকিমৰ পৰা কলকা তাপা এই বিভিন্ন বিভিন্ন ঠাইৰ পৰা। সিহঁতে অনলাইনৰ সহায়ত এইটো ডিগ্ৰী লাভ কৰে, মই সেইটোৱে ভাবো অনলাইনে কৰা এতিয়া ক'ভিডৰ পৰাই নহয়, ক'ভিডৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ভৱিষ্যতলৈকে মানে বহুতো মানে খা দিয়া--কৰা কাৰ্য। উম, সেইটোয়ে মানে অনলাইনত চলি আছে আৰু চলি থাকিব মই জনা মতে।
হয়', হয়', হয়'। ত তেনে ক্ষেত্ৰত চাব গ'লে অলপমান বেছি মানে সেই হয় আৰু। ত এতিয়া তোমাৰ অনলাইন আৰু অফলাইন বুলি ক'লে যে, অনলাইনতো বিভিন্ন ধৰণৰ মানে। সুবিধা আছে নহয় জানো, ত অনলাইনত তুমি ধৰি লোৱা এটা, এটা, এটা জাগাতে ধৰি লোৱা তুমি ক্লাছ কৰি থাকিব লাগে। বা তুমি কিবা বুজি নোপোৱালে, বুজি ন মানে নাপালেও, তুমি মানে সুধিব নোৱাৰা নহয় জানোঁ। ত অফলাইনত শিক্ষাখিনি মানে ভাল কৰে। অনলাইনত কৰি আৰু বেছি ভালদৰে আয়ত্ব কৰিব পাৰি। ত তেনে ক্ষেত্ৰত চাবলে গ'লে অফলাইনৰো। মানে মই কলোঁৱেচোন তোমাক, মানে চব বস্তুৰে এটা ভাল গুণো আছে আৰু এটা বেয়া গুণো আছে নহয় জানোঁ। ত আমি, আমি সেই হয়', হয়', আমি সেই বেয়া গুণটো আমি মানে আঁতৰাই দি, আমি ভাল গুণটো মানে আনিব লাগে বুলি মই ভাবোঁ। তেনেকুৱা ক্ষেত্ৰত উম। ত তোমাৰ এতিয়া ধৰি লোৱা এই বানপানীৰ সময়ত, এতিয়া মানে বিভিন্ন ছা। ছাত্ৰ -ছাত্ৰীসকলে যিহেতু ঘৰৰ পৰাই ওলাই যোৱা কৰিব পৰা নাই, মানে উজনি বা মানে, টাউনৰ ফালে ত তেওঁলোকে বিভিন্ন ধৰণৰ এতিয়া অনলাইনৰ মানে সহায়। বিভিন্ন ধৰণৰ বস্তু মানে আয় মানে পঢ়াৰ বিষয়ে আয়ত্ব কৰিব পাৰিব। সেই বুলিয়ে ভাবোঁ মই আৰু তেনেকুৱা ক্ষেত্ৰত। গতিকে, এইবিলাক এইবিলাক।
এতিয়া আৰু উচিত কথা ক'লা মই জনামতে, কাৰণ আজিকালি মানে সেয়াই অনলাইন মানে বহুতো সুবিধা আছে লগতে ক'ব লাগে অনলাইন সুবিধাত তাত অসুবিধাও আছে। কিছুমান যে ক'ব লগা যায় ভাবিলোৱা।
আজিকালি যে আমি অনলাইন শ্বপিং কৰোঁ, কিবা কিবি বিভিন্ন ধৰণৰ সামগ্ৰী অনলাইন যোগেদি আমি আনোঁ।
হয় হয়।
তুমি চা-চাই পোৱা মানত। অনলাইন সামগ্ৰীবোৰ যেতিয়া আমি কিনো সেইবোৰত বহুতো কিছুমান বস্তু মানে আহে ভাল যদি। কিছুমান ভাল বুলি ভাবো কিন্তু ভাল নহয়, মোৰ নিজৰে ওলাইছে। মই মানে এটা কাপোৰ অৰ্ডাৰ দিছিলোঁ, মই ভাবিছিলোঁ কাপোৰটো মানে ফটোত ইমান ভাল লাগিল। অনলাইন যেতিয়া আহিল পিন্ধি আহিল, ঘৰত মই ললোঁ পিন্ধি চালোঁ। একদম মানে বেকাৰ। একদম আৰু মই এনেকা এটা কিবা বস্তু এনেকা মোৰ মই অৰ্ডাৰ দিছিলোঁ আৰু বেলেগ। খোৱা বস্তু। একদম মানে একদম বেয়া একদম আছিল, মানে সেইটোৱে অনলাইনত সুবিধা আছে। অসুবিধা দুয়োটা আছে, মানে ভালৰ লগত দুয়োটা বেয়া দুয়োটা মিহলি হৈ আছে, মই এইটো ক'ব বিচাৰিম।
হয় হয় ত থাকে কিছুমান মানে। বিভিন্ন ধৰণৰ সমস্যা থাকে, আৰু সেয়ে আৰু অনলাইন আৰু অফ প্ৰায়বোৰ মানে মানুহে মানে মানে বাচনি কৰি ল'ব লাগে। মানে মই কলোইচোন এইমাত্ৰ তোমাক যে ভাল এটাও বেয়া থাকিব। দুটাক মানুহে বেয়া গুণটো আঁতৰাই ভাল গুণটো মানে আয়ত্ব তো, চোৱা এতিয়া ধৰি লোৱা। বিভিন্ন মানে ল'ৰা- ছোৱালী যিসকলে মানে মাক দেউতাকও বিভিন্ন কথা কথা কয়। মোবাইল মানে, মবাইল বিলাক লৈ- লৈ কিনে তেওঁলোকে কয় যে আমাক অনলাইন ক্লাছ কৰিব। আমি মোক মোবাইল এটা দিয়াতটো মাক দেউতাকো ভাৱে যে ছোৱালী ল'ৰা মোবাইলটো কিনি দিও ত ল'ৰাটোৱে যে মোবাইল টো লৈ কিনে গেম খেলি থাকে। ফ্রী ফায়াৰ খেলি থাকে, ইনষ্টা চাই থাকে। ত তেওঁ সেনেকুৱা ক্ষেত্ৰত মানে তেওঁলোকৰ নিজৰে লছ হয়, নহয় জানো?
অ, তুমি একদম কথাটো ঠিকে কৈছা মানে, আজিকালি ইমান ছাত্ৰ- ছাত্ৰীসকলে মানে সৰুতে মোবাইলটো পায়। মোবাইলটো মালে একদম গেম, ফ্ৰী- ফায়াৰ পাবজি, বিজয় মাৰ, এই ইত্যাদি বিভিন্ন ধৰণৰ গেম লগত চচেল মিডিয়া, ইনষ্টাগ্ৰাম, ফেচবুক এনেুকোৱা বিভিন্ন প্লেটফৰ্মৰ জৰিয়তে, সিহঁতে মানে বহুতো মানে, কিবি চাই থাকে, এনে- এনে। টাইম ৱেষ্ট কৰে। ত' হেনেকে সিহঁতে টাইম ৱেষ্ট কৰা, এইটো নিজৰ পঢ়া পাতি বা নিজৰ গুৰুত্ব নিদিলে এটা বহুত বহুতৰ একদম বেয়া, একদম হানিকাৰক বুলি মই এইটো ভাবোঁ। কিন্তু সেইটোয়ে দুয়োটা মিলাই আহ, যাব লাগে। কাৰণ অ, অলপ মোবাইল চাব লাগে, এই বেয়া নহয়। কিন্তু সিহঁতে মানে আজি কালি ছাত্ৰ ছাত্ৰীয়ে মোবাইলটো মানে চোৱাটো অলপ বেছিকে কৰি দিছে।
বেছিকে অ, হয়।
উম, ঠিকেই কৈছা তুমি, মই বৰ্তমান ঘৰত। আছোঁ।
হয়- হয়- হয়।
অ, বাকী এই আৰু। উম, কোৱা- কোৱা, উম, তুমি কোৱা কিবা কৈ আছিলা কোৱা?
অ, ত, তেনেকুৱা ক্ষেত্ৰত অকমান মানে মাক- দেউতাক অলপ মানে তেওঁলোকক লক্ষ্য ৰাখিব লাগে, যে মোৰ ল'ৰাটোৱে কি কৰিছে, কি কৰা নাই, তেনেকুৱা আৰু।
বৰষুণ দি আছে বহুত ডাঙৰকে। উম, ঠিকে কৈছা তুমি।
হয়- হয়- হয়।
ত
সেয়াই আৰু, বাকি ইফালে বহুত জোৰকে বৰষুণ দিছে। তোমালোকৰফালে দি আছে নেকি?
আমাৰ ইফালে বৰষুণ দিয়ে মানে, দিয়া নাই এতিয়া। ৰ'দ দি আছে।
অ, নাজানো। উম, ঠিক আছে, কোৱা- কোৱা। উম- উম।
অ, তইয়ো সেইয়েই আৰু যে বানপানী- বানপানীকে ধৰি আদি কৰি ধৰি ললে অনলাইন আৰু অফলাইনতো মানে বিভিন্ন ধৰণৰ এতিয়াতো মানুহ কলৈকো যাব নোৱাৰা হৈছে, নহয় জানো? তো, অফলাইন মো- মোৰ হিচাপত ধৰি লওঁক, অফলাইন অফলাইন বস্তটো মানে মে চাই আনিব পাৰে। ত' সেই বস্তুটো মানে মানুহে বাহ্যিক কোৱালিটি কেনেকুৱা- কেনেকুৱা, কিন্তু অনলাইনত সেইটো মানে দেখা পোৱা নাযায়। ত, ' তেনেকুৱা ক্ষেত্ৰত মানুহে অলপ সতৰ্ক হব লাগে। বা এই বস্তুতটো আৰু এনে ভাল হ'বনে, বেয়া সেইবোৰ মানে ভালদৰে চাই এই মানে অৰ্ডাৰ কৰিব লাগে। অললাইনৰ কৰাটো সেনেকুৱা আৰু মানে। সেই আৰু মানুহ বলে অলপ মানে হে হ'ব লাগে আৰু। ত' এতিয়া ধৰি লোৱা ছচিয়েল মিডিয়াত মানে অনলাইনৰ সহায়ত মানে বহুত মানে নজনা কথা ভিবিন্ন ধৰণৰ জানিব পৰা গৈছে ত' ত' এতিয়া বানপানীৰ সময়ত মানুহে ছচিয়েল মিডিয়াৰ দ্বাৰা বিভিন্ন ঠাইৰ বিভিন্ন কেনেকুৱা হৈছে এইবোৰ চব জানিব পাৰিছে, এই ক্ষেত্ৰত মানে মানে বিভিন্ন মানে সুবিধা হৈছে আৰু অনলাইনৰ ক্ষেত্ৰত। তুমি কি ভাবা এই বিষয়ে?
উম, তোমাৰ কথাটো একদম উচিত আৰু শুদ্ধ কৈছা আৰু কাৰণ চচিয়েল মিডিয়াৰ সহায়ত বিভিন্ন কথা, বিভিন্ন দেশৰ বিষয়ে, বিভিন্ন ধৰণৰ, বিভিন্ন ঠাইত আমি যিবোৰ কথা গম নাপা চচিয়েল মিডিয়াৰ সহায়ত একদম আৰামত গম পাই যায়, কথাটো একদম তোমাৰ ঠিকেই হয়। কাৰণ এতিয়া দেখা পালা আমাৰ যেতিয়া অসমতো ইমান ভয়াৱহ বানপানী হৈ আছে আমিতো এইবোৰ গমেই না ছচিয়েল মিডিয়া বা নিউজৰ সহায়তে আমি এইবোৰ গম পাই আছোঁ।
হুম, হুম, হুম, হুম।
ত' সেয়াই মানে ছচিয়েল মিডিয়াৰ মানে এইটোও ভাল মানে এটা আমি মানে বিভিন্ন কথা যিবোৰ আমি গম নাপাওঁ বা ভে বা বেলেগত হৈ আছে সেইবোৰ কথা আমি এইবোৰ ছচিচেল মিডিয়া বা নিউজৰ সহায়ত গম পাই যাওঁ। ফলত আমাৰো বহুতো সুবিধা হয়, বিভিন্ন উদাহৰণস্বৰপে আমি ভাবি লওঁ যে উজনি ফালে য'ত বানগ্ৰস্ত ঠাইত যদি আমি যাব বিচাৰোঁ, আমি যদি বা এনে নিউজ বা এনেকুৱা বিষয়ে আমি গম পালোঁ তে আমি যেতিয়া নাযাওঁ, এইটো এটা সুবিধা য ক'ব পৰা যায়।
হয় হয়, এইটো কথা মানে ভাল লাগিছে মোৰ শুনি কিনে। অ' আমি তেনেকুৱা আমি তাৰমানে নাযাওঁ আৰু হয় হয়,
নিউজ বা এনেকুৱা বস্তু অনলাইন মানে এইবোৰ এ, গম পালে আমিও সজাগ হৈ যাব পাৰো ত' সেয়ে ভালো আছে, মানে মোক ক'বলগীয়া গ'লে অনলাইনত দুয়ো এটা আছে, সুবিধা আমি যদি অনলাইনটো যদি ভালকে ব্যৱহাৰ কৰোঁ সুবিধা আছে, আমি ভালকে ব্যাৱহাৰ নকৰোঁ তেতিয়া অসুবিধা মে দুয়ো এটা মিহলি, এতিয়া মানুহৰ চৰিত্ৰৰ ওপৰত নিৰ্ভৰ কৰে মানুহজনে যদি ভাল কামত যদি অনলাইন যদি ব্যৱহাৰ কৰে বহুতো ভাল হ'ব আৰু কিছুমানে যে এনেই এনেই বা বেয়াৰ কাৰণে ব্যৱহাৰ কৰে তে এইটো বহুত হানিকাৰক হয়।
বাৰু তোমাৰ লগত কথা পাতি ভাল লাগিল। ত' নজনা কথা মানে অনলাইন আৰু অফলাইন বিভিন্ন ধৰণ জানিব পাৰিলোঁ, ত' পিছত আৰু কেতিয়াবা লগ পালে কথা পাতিম দিয়া ন'।
অ', অ' দিয়া ঠিক আছে দিয়া বাই। ধন্যবাদ বাই।